আহ কি কৰিছা?
এ আছো তুমি থেংক ইউ
মইয়ো আছো এনে।
অ এই খবৰ ভাল?
অ ভালে ভালে।
অ ভাত চাত খোৱা হল?
উম হ'ল হ'ল তোমালোকৰ
অ হ'ল আমাৰো হল বাকী এবাৰ ফুৰিবলৈ ক'ত যাবা? জুলাইত
ফুৰিবলে তাকে ভাবিছো ক'ত বা যাও
অ ডিচাইড কৰাই নাই নেকি?
নাই কৰাই নাই।
অ ভাবি পেলাই কবা যাম পাৰিলে একেলগে।
আহ তুমিও ভবা নাই নেকি ক'ত যাবা।
হা
গুৱাহাটীত নতুনকে পাৰ্ক এখন খুলিছে।
আহ শুনিছো বাৰু মইও
তালৈকে যাব পাৰি ধুনীয়া জেগাটো।
আহ
চাও কি হয় যাম বুলি ভাবি আছো এতিয়া।
অহ
গ'লে কম দিয়া তোমাৰ যদি কোনবা লগৰ চগৰ আছে সুধিবা।
অহ হ'ব বাৰু
অহ সুধি পেলাই কবা।
অহ তোমাৰো লগৰ কেইজনীক কবা আৰু।
সেই যে মই বাৰু কম জেগাতো। ফাৰ্ষ্ট ফাৰ্ষ্ট অৰুণাচললৈ যাম বুলি ভাবিছিলোঁ। পানী হৈছে অ সেইকাৰণে পানী হৈছে তাত উ সেই কাৰণে মানে যাওঁ আৰু গুৱাহাটীয়ে যাম।
অহ। তাত বহুত পানী আছে।
অ গম পাইছো চাই আছো নহয় ৰিল বিলাক।
ৰিলত ৰিলতো দিছে আৰু নিউজতো দি আছে বাৰু।
উম।
জেগাতটো ধুনাই বাৰু অৰুণাচলৰো আগত গৈছোঁ নহয় এবাৰ।
হা
জেগাতাতো অৰুণাচলৰো ধুনীয়াই
অ ধুনীয়া আছে বাৰু। পানী আহি গৈছে নহয় এইবাৰ। পিছত নাহিবও পাৰে বাৰু।
অ তে চাই লওঁ।
উম।
কি হয় আৰু।
আহ তাকে আৰু ভাত পানী খালা।
খালো খালো ভাত খালো।
অহ।
গৰম কেনেকুৱা সেইফালে।
গৰম বহুত।
হু হু।
থাকিব নোৱাৰি আৰু কতো তেনেকুৱা লাগি গৈছে। তোমালোকৰ ভালে।
আমাৰ গৰম আছে ইমানটা নাই বাৰু পথাৰৰ জেগা যে।
অহ।
তথাপি পৰিছে আৰু অলপমান গৰম।
অহ।
গো গোপীয়া গৰমতা এটা আৰু।
অহ অহ।
এতিয়া আৰু ফেনৰতলতে বহি আছো।
অহ। আমাৰ এইফালেও পথাৰ চথাৰ আছে হ'লেও গৰমতটো আজি বহুতেই দিছে।
উম এতিয়া দিছে পিছলেতো আৰু দিব চাগে।
অহ। যোৱাবাৰো বহুতেই গৰম আছিল এইবাৰু। তেনেকাই খেতি চেতি নকৰে তোমালোকৰ।
আমাৰ এইফালে আমি নকৰো তেনেকে মানে আ আমাৰ হেৰি নাই কিন্তু আমাৰ চাইডত। তই কৰে মানে।
অ অ।
কৰি আছে এতিয়াও বাৰু।
অহঁ
কৰিব পাৰে।
অ। তে তুমি ধান ৰুব জানা নে নাজানা।
মই মানে এই আইতাহঁতৰ ফলে যাওঁ ন কেতিয়াবা। মানে আইতাহঁতৰ আমাৰ আছে ন তেনেকে মাটি আছে ৰোৱা মানে।
অহ।
ত' কেতিয়াবা এনেই এদিন গৈ পেলাই ৰুবতো জানো বাৰু দেই।
অহ'।
একদিন ৰুই আহোগৈ আৰু এনেই আৰু অকমান ফূৰ্তিৰ কাৰণে।
আ।
এনে তেনেকেতো নুৰো বাৰু। কব পাৰা।
অ। সেইটোৱে আৰ।
গৰম বন্ধ আগতেই যোৱা মই। একদম ক'লা মলা হৈ আহিল তেতিয়া পৰা নোযোৱা হলো।
অ এনেই ইমান ৰ'দত হবই বাৰু কলা মলা।
অ, আকৌ হেৰি ৰাতি বোকাত যে খোজকাঢ়ো ন যা যাওঁতে।
অঁ।
এনেকুৱা লাগে মোৰ ভৰিতো গৈ আছে, গৈ আছে লাগে ৰাতিকে।
উম আৰু ভাগৰো লাগে বোকাত খোজকাঢ়িলে।
ৰাতি একদম হিলি থাকো মানুহজনী। বোকাত যে খোজকাঢ়িয়ে আছো।
উম, সেইটোৱে আ।
উম, সে এনেই যাও আৰু মাজে-মাজে। গৰম হলে আকৌ যাবলৈও মন নাযায়। ঠাণ্ডা বতৰ হয় নহয় কেতিয়াবা কেতিয়াবা তে
অ, তেতিয়া ভাল বাৰু। বৰষুণ দি থাকিলেও ভালেই। বৰষুণ ভিজি-ভিজি
এনেই ইমান গৰমত বেয়া। অ
মাহঁত কি কৰিছে?
মা তো চাগৈ মবাইল চাই আছে।
অঁ।
উম, ভাত কি খালা আজি?
ভাত, উম দাইল আৰু কি ৰঙালাও।
অ।
তুমি?
মইও দালি দিয়ে খালো আজি।
অ।
এই গৰমত ইমান মানে হেভি টাইপ খাবলৈ নোৱাৰি, পেট চেট কিবা লাগি যায়।
অঁ।
কেতিয়াবা-কেতিয়াবা কোমল চাউল খাও।
অঁ।
মাংস-চাংস খালে একদম গায়ে বেয়া লাগি যায়।
অঁ। সেইটোৱেটো আৰু গৰমো ইমান দিছে।
উম।
নিদিলেও হয় বৰষুণ। সেনেকে দি থাকিলেই ভাল।
অ।
হম।
বাকী তুমি কি পঢ়ি আছা?
মই? ডিগ্ৰী পঢ়ি আছো।
আচ্ছা, অ স্কুল এইবাৰ ক্লাছ টুৱেলভ।
অঁ। ফাইনেল দিবা তেনে?
বাৰ
অ, ভালকে পঢ়ি থাকা আৰু।
অ, তাকে। যিমান পাৰো আৰু।
উম, তাকেই।
তোমালোকৰ ঘৰত কোন কোন আছে?
হা।
ঘৰত
ঘৰত মা-দেউতা ভন্টি আছে, দাদা আছে।
অ।
তোমালোকৰ।
ভালেই ইমান মানুহ দাদা, মই আৰু মা।
আহ।
বেছি নহয় সৰু সুৰা আৰু।
আহ।
সৰু- সুৰা প্ৰব্লেমটো হয় যে মা সৰু সুৰা নাই। তেতিয়া হলে মানে মই দাদা কৰবালৈ গ'লে মাক এৰি মই যাব নোৱাৰো আৰু।
অ সেইটোয়ে, আমাৰো একেই।
তেনেকুৱা হয় তথাপি তোমালোকৰ আছে আমাৰো তিন টাইম
অহ। বোৱাৰী এজনী আনি লবা।
তাকে দাদাই কেতিয়ানো বিয়া পাতে।
অ বিয়াত মাতিবা আকৌ।
মাতিম দিয়া।
উম।
মোৰ মন নাই দাদাক বিয়া দাদাই বিয়া পাতক বুলি মোৰ মন নাই।
অহ।
কিন্তু পাতিবতো লাগিবই তাতে।
অহ পাতিব লাগিবই বাৰু ন।
উম। আহি আছে দাদা এ দিনো আৰু দুবছৰমানৰ পিছত পাতিব চাগে আৰু।
অহ। কিবা কাম কৰা চাগে ন?
দাদাই অ জ্বব কৰি আছে।
অ'।
দাদা ইমান বেছি বছৰ নহয় বাৰু সৰুৱে হৈ আছে এতিয়া। টুৱেন্টি ফ'ৰ মান হ'ব চাগে।
অ অ। আমাৰ দাদাইতো বিয়া এ ছোৱালীয়ে পোৱা নাই।
আমাৰ দাদা আছে বাৰু দেই সাত বছৰ মানেই হ'ল কিন্তু ঘৰত কোৱা নাই। এতিয়ালৈকে মই গম পাওঁ বাৰু।
অ কব লাগে নহলে পিছত বেলেগে লৈ যাব আৰু।
এ নাযায়, সাত বছৰ হৈ গল আৰু এতিয়া আকৌ বেলেগে নিব।
তাকে, হ'লেও আজি কালি আৰু কি আৰু
হু হু হু
তাকে।
তে বিয়া আছে মই মানে টুৱেলভ উ টুৱেলভ দি লওঁ, তাৰপিছত আৰু বিয়াখন পাতিব আৰু। তেতিয়া যদি ভাল হব আৰু মই মানে বিয়া খাবলে শান্তিৰে। তা পাৰিম।
তাকে আৰু।
উম। তোমালোকৰ দাদাৰ এইজ কিমান?
উম জানো কিমান বাৰ হৈছে মই সোধাই নাই।
এ ৰাম।
পাহৰি থাকো, সুধিলেও পাহৰি থাকো আৰু।
এইব
উ মই নিজটোকে পাহৰি থাকো কেতিয়াবা আৰু বেলেগৰ নাপাহৰিমনে।
তে
কবা কেতিয়া যাবা ফুৰিবলে একেলগে যামগে।
তাকে গলে গাড়ী চাড়ী লৈ যাব লাগিব আৰু
অ।
লগৰ খিনিক কবা তুমি
উম! হ'ব বাৰু
ফোন কৰিবা?
অ'! ফোন কৰিম দিয়া। আপুনি দিয়টো ন'?
তাকে - তাকে।